জাষ্ট টিউচনৰ পৰা আহি ধুনীয়াকে মটৰৰ পানীয়ে গা টো ধুই ফেনৰ তলত বহিছো।
অ ইমান দেৰি?
অ ইমান দেৰি ক্লাছ কেইটাত তিনটাৰ পৰা কৰিছো।
অঁ।
তিনিটা এটা কেইটা কৰিলো, তিনিটা পা চাৰিটালে, চাৰিটাৰ পৰা পাঁচটালে, পাঁচটা পৰা ছয়টালে, ছয়টা পৰা সাতটালে সাতটা পাঁচটা কৰিলোঁ ক্লাছ।
ভাত পানী?
ভাত আধা আধা বনি আছে, আধা আধা কৰি আছে, চবৰে মুখত টেনশ্যন
কিহৰ টেনচন?
মামীক মেডিকেল নিছে।
অ'
মানে গৈ পেলাই প্ৰথম গভমেন্টতে নিছিলে ওচৰত ঢলপুৰ নিছিলে নি? ঢলপুৰ নিছিলে তাত অ', তাৰপিছত তাৰপৰা ডাইৰেক্ট লখিমপুৰ পঠালে, লখিমপুৰ প্ৰাইভেটত ভৰাই দিলে মানে। তাৰপিছত এই, হেৰি দাস
অ অ সেইখন, তাতেতো বহুত পইচা যাব।
তাকেটো ফিফটি টু ছিক্সটি যাব। চাগে, ছিক্সটি টু যাব মানে ফিফটি টু অ ফিফটি টু টো কমন যাব
উম আকৌ এক্সট্ৰা তোমাৰ এক্সট্ৰা খিনি আছেই।
এইটোৱে মানে ঘৰপছে কি হ'ল কেনেকে কি হ'ল আমি একো গম নাপাওঁ মানে, তাৰপিছত ই ই এতিয়াও অ'টিত ভৰাইয়ে থৈছে, এতিয়ালৈকে ৰিজাল্ট পোৱা নাই। তাকে টেনচন মানে মই কিব এটা হেল্প কৰিব পৰা হ'লে বেয়া নালাগিছিলে, মই তাৰ আগতে টু থাউজেণ্ড লৈ থোৱা আছিলে মামাৰ পৰা, মই সেইটো ঘূৰাই দিব পৰাহেঁতেন ভাল আছিলে। মই সেইটোও এটা মনটো বেয়া লাগি আছে। শুনিছানে?
শুনি আছো কোৱা।
তাকে কাইলে এপাক যাওঁ নেকি।
অ', গ'লে গৈ আহা।
অকলেও যাব নোৱাৰোঁ নহয়, এই নোৱাৰোঁ। এই, এই মই অকলে উম, লখিমপুৰত অকলে উলিয়াবগৈ নোৱাৰোঁ মই।
অ', আগতে কোৱাহেঁতেন মই যাব পাৰিলো হয়।
এ-এই এতিয়া মই একো খবৰেই নাপাওঁ, এই তিনটামান বজাত মাহীয়ে ফোন কৰি কৰিছে, তাৰ পিছতহে মই খবৰ পাওঁ। এই মামাহঁত মানে আমাৰ নিজৰজনী আইতা নাই যোৱা মানে, খুুৰী আইতা গৈছে লগত। নিজৰজনী যাবলৈ মানে গোটেই ছাগলীবোৰ আছে আৰু চম্ভালিবলৈ মানুহ নাই। তাৰপিছত কাইলৈ সম্ভৱ আমাৰ নিজৰ আইতা আৰু সেই খুৰীজনী ল'ৰাটো যাব নেকি সিহঁতৰ লগত যাম চাগে, মই এতিয়ালৈকে কোৱাও নাই সিহঁতক, কিন্তু মানে মই গম পাই আছো সিহঁত যাব বুলি। গ'লে গাড়ীলৈ যাব মানে সিহঁত।
অ' অ'।
যাম নেকি ভাবিছো।
মই সেই ভাত পানী খাই বৈ আজৰি, দুপৰীয়া খোৱা নাছিলো, সন্ধিয়া ম'ম' খালোগে, ম'ম' খালো ম'ম, আইচক্ৰীম, জ্যুচ চব মাৰি আহি পেটত জেগা নাছিলে আৰু ভাত খাবলে। ভাইটি খুৰাই দিছিলে মানে পইচা, আমি খালোগে আৰু গোটেই কেইটাই। তাৰপিছত কি হ'ল, ভাইটিখুৰাই খাবলেই দিছিলে। পোৱালিয়ে মানে পইচা বিচাৰিলেগে।
অ'।
মই ভাইটি ঘৰত নাছিলে, ভাইটি এফালে ওলাই গৈছিলে, তাৰ হাতত পোৱালি হাতত বিছ টকা এটা ছিলে, সেইটোও ভাইটি খুৰাই দিয়া, মই ক'লো দাদাক ফোন তই মাতিবি আমি খাবলৈ যাম বুলি, সি সঁচাকৈ মাতি দিলে।
অঁ।
তাৰপাছত সি আহিলে এতিয়া মই বোলো যোৱা সি বিশ টকা দি খোৱাবগে। তাৰ পিছত আকৌ ভাইটি ঘৰৰ পৰা পইচা আনিছে। হে আমি খালো এশ টকা এটা, মই দিলো এশ টকা ভাইটি ঘূৰাই দিলে। খাই- বৈ আহি তোমাৰ ভাত খাবলৈ মন নাছিলে। তাৰ পিছত গালি খোৱাৰ ভয়তে মই আজি ভাত খাইছো। তাৰ-পিছত কি হ'ল মায়ে কলে, অ' গালি খাম নহয় নহলে।
এ, হেৰি নহয় মই অথনি গ্ৰুপত কিবা এটা দিছিলো চাইছিলা?
অকমান চাবলৈ লৈছিলো তাৰ পিছত এইফালে মোৰ পেমেন্টৰ কাৰণে কিবা এইবোৰ কিবা কিবি কৈ আছে, তাৰ পিছত সেইফালে মই লাগি থাকোঁতে মানে সম্পূৰ্ণকে চাবলৈ নাপালোঁ।
নহয় তুমি মইয়ে চাইও লাভ নাই বাৰু, বহুত দামী দামী মানুহৰ বস্তুহে, মানে মোক আজি মা মানুহজনীয়ে ক'ল সেই ই ক্লাছ এটাত, সিহঁতৰ জীয়েকজনীক মানে দিছে, মোক কৈছে এইটোৱে লাষ্ট এইটোৱে চান্স, তোমালোকে চাকৰি নল'লে, কোনে ল'ব এ ডি আৰ ই হয় এ আৰু বহুত দিনলে চাকৰি নোলায় এইটো বহুত ভাল কৰ্চ, চব মানে ভালকে গালে আৰু লাষ্টত মই সুধিছোঁ মেইনটো কিমান মান হ'ব, সেই বেছি নহয় গোটেই পাঁচ মাহ মিলাই বিছ হেজাৰ হ'ব। মোৰ মনতে চা মই যদি সু খন কৰি পেলাই চাকৰিটো নাপাওঁ মোৰ বিশ হাজাৰতো এনেই পানীত - পৰিব, অ' তাত কে মই নিজে কষ্ট কৰি পঢ়ি পালে পাম, নাপালেও নাই সেইটো মোৰ সন্তুষ্টি সন্তুষ্ট যি হব যে, মই কিবা এটা শিকিলো ন নাপালেওঁ কিন্তু মই বি বিশ হাজাৰ টকা খৰচ কৰিলৈ মোৰ পইচাই নাই। বিশ হাজাৰ বাদ দিয়ে খাবলৈ মই চিন্তা কৰি আছো, মই বিশ হাজাৰ দি পঢ়িবলৈ হলে আও। সেইটো কাৰণে মই সেই গ্ৰুপত দি থৈছো। কি কৈছা? হে'ল্ল' মাতটো ফাটি ফাটি আহিছে। তোমাৰ নেটৱৰ্ক বেয়া নেকি? মোৰ তোত নেট ভালে আছে। শুনিছা নে?